হেল্ল'?
হেল্ল'? অ কি কৰিছ?
এ এনে পঢ়িছোঁ পিছে।
অ ৰুমত আছে নেকি?
অ ৰুমতে - ৰুমতে আছো এই গামলাটো। কু দি থয়।
অঁ অঁ, মই ভাত- পানী বনাই হলে এই মজজিয়াতে অঁ অঁ।
মাছ কেইটাবিলাক
ভাত - পানী বনাই হ'ল আমাৰ। ভাজিলো তই সেইৰি কথা পাতি থাকোতে অথনি।
অ।
সেয়া বাতত থৈ আহিলোঁ। তাৰপিছতে সেই ভাত - পানী বনাই হ'ল এতিয়া মজিয়াতে থৈ দিছোঁ বোলে অকণমান লাহেকে খাম বুলি কৈছে ছোৱালী নটা হে ক্লাছটো শেষ হ'ব।
অ।
সেইটো কাৰণে।
অ এই হেৰিয়ে এই ইংৰাজী ছাৰে যে অনলাইনত কৰে ক্লাছটো গ্ৰুপত। সেই গ্ৰোপত লৈ লৈছে ল'ৰা - ছোৱালীবিলাক।
অ।
এনেকে।
অনলাইন মানে কি হেৰিয়ত ভিডিঅ' কলিং নে?
অঁ ভিডঅ কলিং অ, গপ
বা নেটৱৰ্ক নাথাকিবলৈ হ'লে দ গণ্ডগলে লাগিবচোন।
অ ছোৱালীসকলৰ নেট নাথাকে, মোৰ পৰা আকৌ হটছত লয় তেনেকে কৰে তাৰপিছত আকৌ এ কিছুমান ওলাইলে যাবলগীয়া হয় দিগদাৰ হয় নহয় তেনেকুৱা নেটৱৰ্কটো নাথাকিলে আকৌ কিছুমানৰ হটছ পট ৰা ৰাতিলে আকৌ হেৰিও নাথাকে দাটাও নাথাকে কিছুমানৰ।
অঁ লগা হয়।
উম এতিয়া আকৌ এনেকুৱা কৈছে আকৌ ভিডিঅ কিন্তু ভিডিঅ' কলিংটো কৰিলে যেনিবা হেৰি ডাইৰেক্ট কথাটো বুজি নাপালে সুধিব পাৰে।
অ মাজতে হেনো কালি হেনো হেৰি কৰিছিলে ভিডিঅ' এটা বনাই পেলাই দিঠ দি দিছিলে চবলৈকে। তেনেকে হ'লে মানে আকৌ দিগদাৰ হয়, বুজি নোপোৱাটো ক, অ বুজি নুপুৱাটো
অ অ হেৰি দিবলৈ দিগদাৰ সুধিবলৈ নোৱাৰি আকৌ তেনেকে।
অ তেনেকুৱা উম।
উম। সেইৰি, ৱাই - ফাই আছে চাগে ছাৰৰ ঘৰটা ৱাই ফাই আছে কাৰণে বৰ ভাল আৰু ভাবিছে ৱাইফাই অ, সেটা চাগৈ ভালেই আৰু ৱাইফাই আছে বাকী ল'ৰা-ছোৱালীবৰ ঘৰ ঘৰতো নাই।
অ',
সেইটোয়ে কথাটো তাৰপিছতে আমাৰ তথাপিও তেওৰাই কেতিয়া সি লৰা আকৌ অ, আগৰ ল'ৰা-ছোৱালী গ্ৰুপত থাকোতেই পাই হেৰি কি কয় হেৰি কি কয় গুচি যাই ফ তেতিয়া গুচি যাও নহয় মোৰ কাম এটা আছে যাচোন ৰচোন দেই সেই বুলি কয় নহয়। সেইতিয়া ভাবে কিবা এটা কাম বাহেলৈ পাচাব গোহলেও গৈছো চাগে উভতি আহিব বুলি ভাবি থাকে-ভাবি থাকে বাই কথা পাতি সৈ লৰা-ছোৱালী লাগে তাৰপাছত চাহব উম, নাহে নহয় অ, তাৰপিছত ব চাহ মানে টাইম সি গ'ল চাগে তেনেুৱাহে ক লৰা-ছোৱালীকক। অই, ৰচোন দে মানধ মই অ, পাহৰি নেথাকে গ বুলি কয় সিহঁতক তেনেকে থৈ গুছি যায়।
অ, তেতিয়াহ'লেনো সেইহঁনো পঢ়া লছে হ'বচোন ন'ন
ন পঢ়াতে বঢ়াকে বঢ়া টাইমতটো সজাৰ পিছত মানে। বোলা তাহাঁতৰ বঢ়াৰ সামৰণি মই পৰিলে এতিয়া আজিলৈ আহো বা তেনেকে ক'ব লাগে হয় নহয় যে আহ অ, আকৌ গুড নাইট অ, আছিলে আহো গুড নাইট বুলি কৈ পেলাই গুচি যাব লাগে।
অ',
মালি চাই আকৌ কয়, কি হেৰি তহঁতি ৰচোন দেই মই এইখন কিবা এটা কৰি পেলাই ফটকে আহি আছো তহঁতিৰ ৰৈ থাক। তেনেকে কয় সিহঁতি ৰৈ থাকে আৰু ৰৈ থাকে-ৰৈ থাকে। এনেহ ৰৈ আছে বোলে ল'ৰা-ছোৱালীলাক ৰৈ আছে ছোৱালীয়ে কৈছে। মমান মত বোলে নহা হ'ত মই কাটিলোঁ গুচি আহিলো। বুলি কৈছে কিছুমানতো ৰৈয়ে থাকিব তেনেকে সঁচাকে চাই ৰব। ল পচন্দ বুলি কৈ আছে মিছাগে তাৰ নাহেই।
আৰে এঘন্টা পঢ়ালা যেনিবা সেই পঢ়া ঘন্টাতো সিহঁতৰ উম, সময়তো ধুনীয়াকে সিহঁতি পঢিয়ে পাৰ কৰিলে। যদি ৰৈ থাকোতে নে যদি আধা ঘণ্টা সিহঁতেতো ইনে আধা ঘণ্টা লছ কৰিলে ন।
অ, আপ য পুনৰ ম। পোন্ধৰ মিনিট-পোন্ধৰ মিনিট লছ হলো বহুত লছ হয় নহয়।
অ, সেইটোত বেলেগ কিবা এটা পঢ়িব পাৰিলে সেঁতেন।
অ, পঢ়ি খোৱা খিনি দেখোন আকৌ ভাবি কিবা সুধিম বুলি ভাবি থাকোতে থাকোতে দেখোন এটা হেৰি পাৰ হৈ গুছি যায়। বোলে চাহ আহিলে এইটো সেইটো নিবা।
তম পঢ়ুৱা অকন সময়হে হেৰি হ'ল তাৰপিছতে লছে হ'ল।
এতিয়া লৰা-ছোৱালীবোৰো টেঙৰ হ'ল এতিয়া অকমান যাও বুলি কলে মানে হেতি কাটি দিয়ে ল'ৰা-ছোৱালী গুচি যায় গুচি গৈ পেলাই। আকৌ অন জইন হৈ-হৈ আছে নেকি আকৌ স কৰি আছে নেকি চাই পেলাই তেনেকে সোমাইছে।
অ',
যাও বুলি গ'লে আমাৰ ছোৱালী সেইটো কাটি দিয়ে নহয় সেইটো গুচি যায় তাৰ পিছতে আকৌ জইন হয় যদি কৰি আছে বোলে জইন হৈ চাই। আকৌ আহাই নাই, চাৰ আকৌ গুচে এনেকুৱা কৰে। নজনাবিলাকৰ কাৰণে কি হব ন, অকস্মাতে
অ, উম,
অ, একেথাই আমাৰ আমাক এতিয়া বহাই দে বহিয়ে থাকিম আকৌ জৈন হব লাগে বুলি নাজানিমেই নহয়। হ'লে মেনে।
আকৌ জইন হব পাৰিব আৰু হোৱাটছপত।
পাই অ, এই ওলাই থাকে যে সেইকেইটা।
জইন বুলি দুটা মানে বা পাঁচটা মান। অ তেনেকে কয়।
কবলৈ কেলে বেয়া পায় বাৰু হ'ল বুলি তহতক কবলৈ কেলে বেয়া পায়।
অ বুলি নকওঁ সেইবোৰ জম নি কৰিবলে থয় আক।
উম পিছত চাগে আঁতৰ পৰা চাগে চাই চাই হাঁহি থাকে চাগে।
কেতিয়া এহেতিটিউশন কৰি থাকোতেও তেনকোৱা কয় তেহেতৰ ঘৰতে।
এয়ে।
সেতি সেহেটি জানিবই লাগে তেনেকুৱা কয় বুলি।
অ জানিবই লাগে আৰু ক্লাছতো কিজানি তেনেকুৱা কয়।
ছোৱালীয়ে জানে ছোৱালী টিউশন থকা যে অকমান জানে তাই কেতিয়াবা ধৰা সদিনাখন লৈ আছিলে আহ। সগে ৰ বোলে কোনোবা আহিছে নেকি চাওঁচোন ৰ দিবলে গ'ল।
সেইবোৰনো তেনেকুৱানো ধেমাল তেনেকুৱা ধেমালিনো কয় নে।
তাকে আচলতে পাহৰি থাকে নেকি পাহৰিবলে পিত ধেমালি কৰি বুলি কয় চাগে।
অ মোৰ তেনেকুৱা নিচিনা লাগে এনো।
অ আৰু মোবাইলটো তাৰমানে মোবাইলটো মানুহে এৰি থৈ আহে। এই নাহে নহয় তেনেকে আকৌ এইটো নাহিলণে কবি ফোনটো আমাৰ ঘৰলে যেতিয়াই আহে। ত সেই পাহৰাৰ কথা পাতা হয় নহয় মোবাইলটো এৰি থৈ গুচি যাবই কথাই নাই।
অ মোবাইলে পাহৰি আৰু আৰু আৰু এবাৰ কিবা দোকানৰ পৰা, কৰব পৰা আনে কিবা আনি পেলাই আম ঘৰতে এৰি থৈ গৈছে।
অ চেম্পুে আৰু কিবা চিম এটা দিছিলে আমাৰ ঘৰত।
অ অ।
সেয়া সেয়া তাৰপিছতদিনো পাতি পাতি আছে। পাতি থাকোতে মোবাইলটো এৰি গুচি গ'ল দুদিনমান পাহৰি হৈছে তেনেকে তাৰপিছতে। দুদিনমান পাহৰিলে সেই পাহাৰ কথাটোকে এদিন ঘৈণীয়েক আহোতে ওলাইছিলে নহয়। ঘৈনীয়েক আহোতে ওলাওঁতে পাতি আছো আৰু এনেকে। মাহঁতৰ কৈ আছে সি মানিকে আৰু কঠাই ইমান পাহৰে এনেকে নকাহে সেইদিনা। গৈ থাকো বা গৈ থাকো মোবাইলটো এৰি থৈ গুচি গ'ল নহয়। তাৰপিছতে অ তাৰপিছত, আৰু মায়ে ফোনটো এৰি থৈ গল বুলি নিবলৈ আহিছে ছোৱালীজনীয়ে মই বোলো বাপেকৰ কথা পাতি আছিলো মাকৰ গাত বেমাৰত লাগিব ল আহি থৈ গৈছিলে তোমাৰ মানে সিহঁতক কেতিয়াবা চাগে খঙো উঠে আছে। কেলেইনো পাহৰো আকৌ এই থে আৰু এনেকে শুনা পিছতো পাহৰিব লাগে নে তেনেকে চাগে ভাবে আৰু আৰু সেইদিনাখন হেৰি এদিন শংকৰ শংঘৰ মিটিং আছিলে আমাৰ ঘৰত যেনিবা। এই মিটিঙত নহল কেনেবাকে মানে, অকণমান সময়ৰ কাৰণে আহিছিলে সি লং পেন্ট পিন্ধি স্কুলৰ পৰা বাহিৰে বাহিৰে সোমাইছে।
অ,
অ স্কুলৰ পৰা বাহিৰে বাহিৰে সোমাইছে মানে লং পেণ্ট চাৰ্ট পিন্ধিয়ে ভকত ড্ৰেছে নহয়। এই পিধ সমাইছিল সোমাইছে আৰু গৈছে সেই কণ বলে মোবাইলটো এৰি থৈ গৈছে।
ইছ
মোবাইল টো থৈ পেলাই হেনো তামোল এখন খাইছিলে মানে। তামোল মোবাইল টো সেইফালে থৈ পেলাই। অ চোফা খনৰ কাষতে মোবাইলটো থৈ লৈছিলে তামোলখন খাওঁতে, লগাওঁতেই মোবাইলটো পাহৰি গ'ল। তাৰপিছতে আহ তাৰপিছত, অ তাৰাপা সিদিন কবি চ্বপ্ৰৰ মিউজতো শেষত বহাই আহিছে, মিটিংখনে হ'লেই নিউজ কৰি থাকোতে সোমাইছে সিয়য়া দেখিছ নহয় তহতি। সেইখন সোমাইছেহি। এই যে নিউজটো কলো যে মানিক দা যে ৰৈছিলেহি আহি সেই তেতিয়া সেইমোহুত আহি পাই আছেহি।
অ ইছ ৰাম।
আকৌ বেলেগ এটা ফোনৰ পৰা চোৱা। অ, কেনেকে পাহা
কেনেকে মই পাহৰা জানো পাই।
উম,
আচৰিত পাহেব পাৰে দে। আমি পাহো কেতিয়াবা ন' সিজনি হে এ হে- এ হে কি তাৰ যদি হেৰি হলহেঁতেন নহয় বোৱাৰী মানুহ ছোৱালী মানুহ হল হেতেন নহয় বহুত গালি শুনিলে হেঁতেন।
আইয় ইমান গালি শুনিলে জানা আকৌ গিয়েকে ক'লে হেতেন এনেকে কা কথা চিন্তা কৰি আছিলি হেই
অ, শাহুৱেকে ক'লেহেঁতেন ইয়ে গীয়েকে ক'লেহেঁতেন মানে হে সেইখন ঘৰত থাকিব নোৱাৰে?
নোৱায়ে গুচি আহিব পাহৰাৰ ল'ৰাৰ যহতে গুচি আহিলে
অ, গুচি আহিব লগীয়া হ'লহেতেন।
আমাৰ ভিনদেউ হোৱা হেঁতেনে ক'লেহেতেনে এ তুমি কাৰ কথা চিন্তা কৰি আছা বুলি ক'লেহেঁতেন। পাহৰি যায় -পাহৰি যায় যে। গীৰিয়েক বিলাকে তেনেকেইে কৰে বাৰু।
উম,
শাহুয়েকে একে কি কব -কব আও, যে শাহু ঘৰ পালেহে গম পাম। অ',
তেনেকে মুঠতে সেইখন বোৱাৰী হৈ টিকিব নোৱাৰে। বোৱাই হয় বেলেগখন ঘৰ চলাব নোৱাৰিলেহেঁতেন আৰু।
অ, ভয়ে লাগে মোৰ। অ, কথা পাহৰে এ এলাইচি ঘূলি পেলাই গোটেই হে ৰিচিপ বোৰ কাকো হেৰীত নিদিলেগে নিদিলেগে- নিদিলেগে। এনে -এনে পইচাবোৰ ভৰিলে নিজৰ পকেটতে সোমাল।
এতিয়া পইচাবোৰ এনে এনেই গ'ল নে তহঁতৰ এই কি মানে যাহ -যাহ খুলিছিলে?
জানো এতিয়া কিছুমানে ৰচিপ নিদিলে মাইহঁতে যোৱা কথা আছিলে মা ভাগ তেনেকুৱা হৈছিলে নহয়। পইছা নাই ছাৰহঁতৰ খং উঠিছিলে নহয় তেতিয়া।
উম,
এতিয়া মচুৰ দালি উলিয়াই মায়ে ভাগ কৰি আছে।
কি হৈছে?
মচুৰ দালি ভাগ কৰিছে মায়ে কাহৰ বাতিত ভৰাই অহ।
মায়ে চাগে ভাবিছে তই কথা পাতি থাক মই এইকণ পা ভাত বাঢ়ি থাকো।
তেনেকে
উম, তেনেকে ভাবিছে আও তাৰপা যে আমাৰ যে আমাৰ যে ৰাখিব হৈছে মায়ে যে খাবয়ে নাই।
অ, মায়ে গমেই নাপায় ৰাখিব হব বুলি এতিয়া।
উম, হব দে বাহিলেও বাহক। ধুনীয়াকে বহি পেলাই খাবিগে আও
উম, আৰামত খাব পাৰিম তেতিয়া। ভাপত দিয়া মাছ উম,
উম, ধুনীয়াকে সেই মাছ কেইটা মাছ কেইটা দীঘল -দীঘল ভাজি থৈছো আওঁ।
অ, দীঘল - দীঘল
খাওঁ-খাওঁৱে লাগিছে পাই।
তই চা নাপা মুক মাছ।
সৌ মাছ পাওঁ কেতিয়াবা। হ'ব দে খা তেনেহলে।
এ ইমান অ, অ হ'ব দে।
অ অ অ। বাই বাই গুড নাইট অ।
গুড নাইট, উম।